হেল্ল'।
অ', কি কৰি আছা?
এ অলপ কাম কৰিলো, কাম কৰি অকণ বহিছো, কালি মানে অকণ দেৰি হ'ল আহা টোপনী পৰা উঠাও অকণমান দেৰি হ'ল।
কৰ'বাত গৈছিলা?
অ', এ তোমাক কৈছিলো যে দেউতাক এবাৰ ডক্তৰৰ তাত দেখ
অ', দেখালাগে ন' কি ক'লে ডক্তৰে?
দেখালোঁ দেউতাই মানে কি অলপ খোজকাাঢ়ি অকমান কষ্ট কাম কৰিলে বা অলপ বেছিকে খোজকাঢ়িলে বুকুখন বহুত বিষাই। তাৰপিছত অনুমান কৰা হ'ল যে অকমান কি জানি হাৰ্ডৰ
হাৰ্টৰ প্ৰব্লেম অ, তেনেকুৱা হাট প্ৰব্লেম হ'লে মানে তোমাৰ ভাগৰ লাগে। খোজকাঢ়িলেও ভাগৰ লাগিব নহ'লে অকণ বকু বিষ হ'ব। হা এতিয়া কি কলে। যে,
তাৰপিছত সুধিছিলোঁ বেলেগতো প্ৰাইভেট প্ৰাইভেট হস্পিটেলত মানে অলপ খৰচাটো বেছিকে যায়, তেষ্টবোৰ হওঁক বা ভিজিটিং ফিজ হওঁক ইত্যাদি কৰি।
আৰু তাত মানে কি হয় তোমাৰ কামবোৰ সোনকালেও হয় দিয়াচোন চ কাৰী এখনতকে মানে তেওঁলোকে এখন সোনকালেও কৰিব বিচোন। হ'লেও উম, আজিকালি হৈছে দিয়া। হাৰ্টৰ প্ৰব্লেম হওক প্ৰেছাৰ হওক চুগাৰ হওক সেইবোৰ। মানুহৰ হোৱাই হৈছে আৰু সাধাৰণতে সকলো মানুহৰে
সৰু ডাঙৰ নাই চুগাৰ চবৰে আছে বুলিয়ে ক'ব পাৰি।
তুমি এতিয়া হাৰ্টৰ প্ৰব্লেমটো তোমাৰ মানে কি আমাৰ ডাঙৰ মানুহখিনিয়ে নহয় এতিয়া সৰু ল'ৰা চালেও ভাবাচোন। কিমান এতিয়া জন্ম হয়ও কেঁচুৱাবোৰৰো তেনেকুৱা হাৰ্টৰ প্ৰব্লেম উম,
পাইছো বহুত সৰু সৰু ল'ৰা ছোৱালীয়ো লৈ গৈছে মই ভাবিছো চাগে বেলেগৰ কিবা হৈছে নেকি কিন্তু নহয় সি সৰু সৰু বাচ্ছা মানে তিনিমাহ চাৰি মাহ দুমাহ আঢ়ৈ মাহ তেনেকুৱা ল'ৰা ছোৱালীয়ো লৈ গৈছে।
কিয় বা বেমাৰবোৰ ইমান বাঢ়িছে মানে নহয় তোমাৰ এতিয়া ছোৱাছোন সেই সৰু সৰু পোৱালী কিতা কেনেকে এইবোৰ এতিয়া বেমাৰৰ চিকিৎসা কৰাইতো দিগদাৰ হব তেওঁলোক
এই সৰু পোৱালি হবলৈ হ'লে সেইটো মাক দেউতাক মাক দেউতাকৰ পৰাই চাগে অকণমান বিয়পি আহে বাৰু।
বিয়পি মানে কিবা কিহৰ এতিয়া অসুবিধাত হৈছে তোমাৰ।
আজিকালি হয় খোৱা বোৱা লগতো বহুত।
খোৱা-বোৱা অ', সেইয়াই আৰু ভাল বস্তুবোৰ দিয়াচোন তেনেকুৱাই আৰু চব।
আগত শাক পাচলি এটা ধৰি লওঁক নিজৰ আগৰ সময়ত বোলো শাক পাচলি অলপ নিজৰ খেতিতে কৰে বাৰীতে কৰি পেলাই খায় আৰু। আজিকালি চব কিনি আনিব লাগে। খোৱা বোৱাটো বাৰু অ' মোক পাইছে মানে কি তেলটো ইমান খাব মানা কৰিছে ৰিফাইন টো একেবাৰে বাদ। বাদেই দিব দিছে।
বাধা দিছে অ', ৰিফাইন চেনি হয়তো দুইটা। মানে বেয়াই আৰু তুমি।
অ', এতিয়া চেনীটোও মানে যদিও কোনোবা সময়ত লাল। চাহ অকমান খাই চেনি নিদিয়াকে। আৰু এতিয়া এনেও অলপ আয়ুৰ্বেদিক চাই আছো ন আয়ুৰ্বেদিক। আদি কৰো অলপ মানে কৈছে যে ৰাতিপুৱা খালী পেটত উঠি পেলাই বহি পেলাই অকণ গৰম পানী খাব লাগে তাৰ উপৰিও আদা অকমান চুবাই খাব লাগে। খালি হাৰ্টৰ কাৰণে অকণ ভাল এতিয়া কালি যি দেখা পালো কালি বহুতো উম, বহুত মানুহ বহুত মানুহ।
বহুত মানুহ এতিয়া আমি ঘৰত থাকিলেহে গম নাপাওঁ যে কিমান মানুহৰ হৈ আছে।
হস্পিতেলত যোৱাৰ পিছতহে মানে, দেখি অবাক তে, ইমান মানুহ আহিছে যে তাক দেখি দেখি নিজকে বেমাৰী নিচিনাই লগা হৈ যাবগে ইমানে মান
অ হেয়া সেত তুমি, হস্পিতাল গলে সেইটো সেইখন এখন কিবা বেলেগ জগতত যোৱা যেন লাগে মানে। এ ক'ত আহি সোমাই আছো, মানুহবোৰ ইমান বেমাৰ আজাৰ।
একদম ৰাতিপুৱা চাৰে পাঁচটা বজাতে গ'লো আহি পাইছো বাৰটা এটা মান অলপ হে, মানে, সদায়-সদায়তো গৈ থাকিব, নোৱাৰি।
অ'! সেইটোৱে এতিয়া, দেউতাক তুমি, সেৰি কৰিবা, এনেকে তেল-চেল যদি বাদ দিব দিছে, তেলটো কমাই দিবা নিমখটো কমাই দিবা তাৰ পাছত এই ডাঙৰ মাছ যে সেই ডাঙৰ মাছটো তুমি খুৱাব মানে নোখুৱাবা যিমান পাৰা সৰু সৰু মাছ খোৱাবা। আৰু ফল মূল খুৱাব লাগিব এতিয়া আৰু। মানে কি এক কেজি নহয় এক কেজিৰ ওপৰত তোমাৰ মাছ খোৱা বেয়াই যি মাছেই নহওক সেই মাছটো অলপ তেল হয় যে। সেই মাছটো খোৱাব নালাগে। মানে, যিমান পাৰি মানুহে, এক কেজি তলৰ, মাছবোৰে খাব লাগে। তেতিয়া, সেইটো মাছৰ মানে, তেনেকে অপকাৰ নহয়। আৰু চালানিয়া মাছবোৰতো খাব নালাগে, দিয়াচোন। সেইবোৰ, বেয়াই যিহেতু।
উম, আজিকালি মাছো মেডিচিন দিহে, সাৰ আছে।
অ'! আজিকালি মাছো, সাৰ দিয়ে ডাঙৰ কৰে, হেনোঁ ফিচাৰী বোৰত। ক'তনো আৰু বিলৰ মাছ, উম! বিলৰ মাছ পাবলে নাই।
অ'!
সেয়া, মাজে-মাজে আকৌ, তিতা-তিতা বস্তুটো খুৱাই থাকিব লাগে আৰু।
কালিও মানে, এতিয়া আপোন, তোমাৰ ইমান, ইমান মানুহ! ইটো মানে, এটা টেষ্ট কৰি আহি পেলাই, সিটোলে টাইমে নহয়গে। বহুত মানুহ, ঘূৰি-ঘূৰি গুচি আহিলেগে। এতিয়া,
উম! তাকে, উম! অহা-যোৱা কৰাটো, উম। এ, হৈছে এতিয়া, প্ৰেছাৰ টো ইমান বাঢ়িছে! মানুহ আৰু চুগাৰ বেমাৰটো যে। সেইটোৱে, এতিয়া তোমাৰ, চুগাৰটোতো মানুহে,
খোৱা-বোৱাতো সেৰি কৰিব দিছে। তাৰপিছত, ৰাতিপুৱা মানে, সোনকালে উঠি কৰি, অকমান খোজ কাঢ়িব দিছে, পাৰিলেতো খালী বনত অকণ খোজকাঢ়িব দিছে। বেছি মানে, জোৰে খোজকাঢ়িব মানা কৰিছে মানে নৰ্মেল যেনেকে খোজকাঢ়ে তেনেকে। এতিয়া কষ্ট কাম বিলাক অলপ। কমাব দিছে যাতে এ বুকুখনে কষ্ট নেপাওক। তাৰ উপৰিও খোৱা বোৱাতটো অ খোৱা বোৱাটো প্ৰায় সাতটা বজাৰ আগতে খাবই দিছে। আৰু এনেকুৱা নহয় যে অ বেছি লঘু আহাৰেই খাব দিছে।
উম এনেও মানুহৰ খাদ্য দ্য বোৰ লাহে লাহে কমাই খোৱাটোৱে ভাল আৰু। যিমান পাৰি মানুহে কমাইয়ে খাব লাগে বিশেষকে ৰাতিৰ সাজটো মানুহেতো বহুত সোনকালে খাব লাগে। সূৰ্য্যাস্ত তোমাৰ তিনি মানে কি আৰু দুঘন্টাৰ ভিতৰতে খাব লাগে।
আজিকালি হৈছে কি উ ৰাতিপুৱা দেৰিকে উঠা হৈছে সন্ধিয়া সাজলৈ দেৰি হৈ যাবগৈ।
আৰু নহয় দেৰিকে খোৱাটো এটা মানুহৰ মানে কি আৰু বুলি ক'বা সেইটো এটা। ষ্টাইল হৈ গৈছে দেৰিকে এটা খোৱাই আমি ইমান সোনকালে নাখাওঁ দেৰিকেহে খাওঁ।
এতিয়া সেই দেৰিকে বুলি কোৱাটো এতিয়া কথা আজি আগৰ বিয়াসমূহ সন্ধিয়া সময়লে শেষেই হয়। আজিকালি সন্ধিয়া সময়ৰ পৰা খাবলৈ আৰম্ভ কৰেহে।
ঠিকেই। মানুহ নাযায়চোন সোনকালে এই সাতটা আঠটাৰ পৰাহে বিয়া এখনত ভিৰ হয়।
তাকে তাকে চিন্তা এতিয়া ডক্তৰে কৈছে আৰু বেলেগ কিবা কিনি খায় নেকি এতিয়া দেউতাতো বাৰু আৰু বেলেগ একো নেখাই
ভাত কেতিয়া খাবি চাৰে ন তাত অ ৰাম ৰাম
হ'ব দিয়ক
হেল্ল'
অ কওক।
অ কোৱা অ নাই সেয়াই যিমান পাৰি এতিয়া লাহে লাহে মানুহে মুখ বাচি বা ভাল। ভাল খাদ্য খাবলৈ চেষ্টা কৰিব লাগিব আৰু তেতিয়াহে সুস্থ থাকিবলৈ হলে,
অ এতিয়া ফলৰ এতিয়া গৈছে গাত অলপ তেজো কমি আছে, সেই গতিকে বিট গাজৰ, তেনেকে জুচ বনাই খাব দিছে পাৰিলেতো চোবাই খালে বেছি ভাল
হয় হয় আদা খাব লাগে নেকি আৰু হাৰ্টৰ কাৰণে।
অ ৰাতিপুৱা উঠি পেলাই খালী পেটতে বহি পেলাই
উম আদা খাব লাগে আৰু তোমাৰ অৰ্জুন গছৰ অৰ্জুন গছৰ ছালটো খাব লাগে হেনো সেইটো বেমাৰৰ কাৰণে ভাল বুলি শুনিছো অ
দি তিয়াই পেলাই ৰাতিপুৱা পানীটো খালেও হ'ব নহলে এনেই গৰম কৰি পেলাই উতলাই দি পেলাই
হয়, উম। তেনেকেই কিছুমান ঘৰুৱা ঔষধ পাতিও খাই থাকিলে ভাল পাব আৰু।
হয়, এতিয়া যিমান মই দেখা পালো। এবাৰ অপাৰচন হোৱাৰ পিছত দেখোন মানুহ এজনৰ একে অৱস্থাই নাইকিয়া হয়। একো কৰিবলে।
মানে, কি ঘূণীয়া নিচিনা মানুহজন ঘূণীয়া নিচিনা হৈ যায় ন। তাত তোমাৰ দিয়াচোন আৰু মানুহ ভাগি পৰে বিশেষ। মোৰ বেমাৰ এটা হ'ল বুলি মানে এনেকুৱা হৈছে মোক। ইমানকে অপাৰচন কৰিছে, ইমান ফালিছে। এনেকুৱা এটা মানুহৰ মানসিক টো ভাঙি পৰে যে সেই মানুহজন বেছি অসুস্থহে হৈ যায়।
সেই বেমাৰীজনৰ ওপৰতো কথা থাকে। যদি বেছি গভীৰকে নাভাবে তেতিয়াহ'লে বাও ঠিকেই। এতিয়া বোলে মোৰ বেমাৰ হৈছে বুলি মোক এনেকে কাটিলে বুলি মানে কিছুমান মানুহ আছে। পেচমেকাৰ লগোৱাৰ পিছতো পেচমেকাৰ লগোৱাৰ পিছতো কাম-বন ধুনীয়াকে কৰি থাকে।
সেই মানসিকতাটো তোমাৰ বহুত মানে মজবুত হব লাগিব, তুমি সাহস থাকিব লাগিব। বাই মোৰ বেমাৰ হৈছে বুলি যদি মই একো কৰিবই নোৱাৰো, মোৰ ভাগি ভাগি পৰিলে নহব।
নহয় এতিয়া যোৱাকালিয়ে মই দেখা পাইছো নহয় এতিয়া দেউতাক দেউতাক দেখাবলৈ গ'লে দেউ দেউতা বয়সৰ বা দেউতা থাকি কম বয়সৰ মানুহ। একেবাৰে কি ক'ম আৰু, হুইল চেয়াৰত লৈ গৈ আছে ডেট। তাই কৈছে কৈ বোলে মই তেনেকে যাবলৈ নাই দেই।
হ হ
এতিয়া মানে কি হ'ল?
তাকে যত্ন লোৱা ভাল হব আৰু ঘৰতে খোৱা বোৱা খিনি যদি ভালকে কৰি থাক
তাকে খোৱা বোৱাখিনি অকমান যত্ন লব লাগিব বেলেগকে এতিয়া সকলো ভাল হ'লেই হ'ল আৰু এইখিনিতে, যাতে বেছি একো নহওকগে।
অ ঠিকে আছে দিয়া পিছত আকৌ খবৰ কৰিম বাৰু।
বাৰু বাৰু দিয়া।
নালাগে।